কচা
ভাল ভাল তোমাৰ ভাল নে?
উম ভাল ভাল ভাত খালা।
নাই নাই ইমান সোনকালে তুমি খালা?
ময়ো নাই খোৱা খাম আৰু হেৰি ঘৰতে আছানে।
উম ঘৰতে আছো তুমি ক'ত আছা?
মই ঘৰতে তাই কিবা এটা মানে বিশেষ ইমান হেৰি অ তাকে বোলো কলেজ জীৱনতে মনত পৰিলে মই বোলো হেৰি কৰো হেল্ল
উম কোৱা
কলেজৰ কাম আৰু পঢ়া শুনাত বব্যস্ত আছিলা তুমি চাগে হে ন
উম আছিলো বাৰু এতিয়া চোৱা উম অলপ চলপ আছিলো আৰু এতিয়া পৰীক্ষা চৰীক্ষা দি আহিলো ঘৰ আহিলো বন্ধ বুলি।
আচ্ছা তোমাৰ নতুন চাৰ্ভিচটা আৰম্ভ হ'ল নেকি?
অ বৰ্তমানলৈকেতো হোৱা নাই হবহে অ।
নতুন নতুন বিষয় আহি আছে তো নতুন হ'ব আৰু চেমিষ্টাৰ আৰম্ভ আগষ্ট মানৰ পৰা হ'ব চাগে দেই নাজানো
এতিয়া চাগে তৃতীয় চেমিষ্টাৰ আৰম্ভ হবলৈ গৈছে নতুন নতুন বি অ হয় হয় ঠিকেই তোমাৰ কোনটো বিষয়ে বেছি ভাল লাগে কলেজৰ
অ মোৰ বিষয়ে ক'ব গলেতো চাম উ তেনেকুৱা অ বিষয় বুলি নাই মোৰ সকলোবোৰ বিষয় ভাল লাগে আৰু ক'ব গলে মানে অ মই ভ সেইটো বিষয়ে মোৰ ভাল লাগে বুলি ভাবো কিন্তু অ কেতিয়াবা কিছুমান অলপ কঠিন লাগে কিছুমান ঠাইত কিন্তু মানে হ'লেও মোৰ সেইটোয়ে ভাল লাগে
অ তোমাৰ বিষয়টো কি হয়?
মোৰ মই অ বৰ্তমান মই আহ কিবা কৰিছো বা নিউজৰ ওপৰত কৰি আছোঁ।
অ আচ্ছা মই তুমি ভাবিছিলো মই তুমি ভূগোলত আছা জিঅগ্ৰাফিত নেকি বুলি ভাবিছিলো।
হা কি কলা।
তুমি এ হেৰিত আছা বুলি ভাবিছো মই তোমাৰ মেজৰ- টো মানে তোমাৰ জিঅগ্ৰাফি বুলি ভাবিছে ভূগল বুলি।
অ নাই নাই নাই মই মানে নললো ভূগোলত মই সেইকাৰণে সাংবাদিক- দিকত কৰি আছো।
অ আচ্ছা ঠিকে আছে ভাল কৰিছা দেই ভাল বাৰু- এইবিলাকো ভাল-
উম উম-
মানে- মোৰো ভগৱানে, মোৰ ভাল লাগে এনেকুৱা সাংবাদিক বিলাক। কিন্তু কেতিয়াবা কিছুমান বিষয় অলপ কঠিন যেন লাগে।
অঁ, অঁ
ওঁ তুমি এ, দৈনিক মানে কিমান সময় পঢ়া তুমি?
অঁ, এতিয়া চোৱা সৰুতেটো, আমি এতিয়া মাহঁতে চাই থাকে, ত তেনে তেনেকে আমি পঢ়া টেবুলত বহো ছটা বজাতে, হাঁ-হ---এয়া সন্ধিয়া হোৱাৰ লগে লগে পঢ়া টেবুলত্‌ লত বহো একদম ভাত খোৱাৰলৈকে ন'। ত' তেনেকে কিন্তু এতিয়া আমি যেতিয়াৰ পৰা কলেজত পাইছো তেতিয়াৰ পৰাটো লাহে লাহে পঢ়াটো ইমান নহয়। হ'লেও, প্ৰায় সাধাৰণতে তিনি -চাৰি ঘণ্টা পঢ়িবলে চেষ্টা কৰো আৰু
ওঁ পৰীক্ষা সময়ত আৰু বেছি সময় দিওঁ আৰু অলপ -চলপকে টাইমটো মিলাই পেলাই।
এইটো কিন্তু অ, ভাল অভ্যাসদেই, মানে অভ্যাসটো খুব ভাল। অঁ, মই আকৌ কেতিয়াবা সময় ব্যৱস্থাপনাাতটো, মানে অসুবিধা পাওঁ। তেওঁলোক বা বিলাকত অঁ সময়, সময়ৰ তালিকা বনাই ললেও সুবিধা হ'য় বুলি ভাৱো আৰু মই, তেতিয়া সকলো কাম সময়তে কৰিব পাৰি।
অঁ, অঁ সেইটোয়ে তোমাৰ কথাাটো সঁচা মানে মই, সেইটো চেষ্টা কৰিম বাৰু। মানে, কৰি আছো লাহে-ধীৰে।
অঁ এইবাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনেকুৱা চলিছে তোমাৰ?
অঁ, এইবাৰৰটো অলপ ভালেই আছিল। অঁ, নোটছ্‌ বোৰ তৈয়াৰ কৰি থৈছিল। ছিলো আৰু। মানে পুৰণি, অঁ আৰু মানে এতিয়া নতুন ন'? কলেজৰ জীৱনটো পুৰণি। প্ৰশ্ন কা--কাকতবোৰ অলপ চাই পেলাই তাৰ পৰা অলপ আইডিয়াছ্‌ ল'লো যে ক'ত, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। মানে আইডিয়া এটা হৈ যায় ন'। ত', সেইটো পুৰণি প্ৰশ্ন কাকতবোৰ চাইছো আৰু। চালো, তেনেকে পৰীক্ষা দিলো আৰু।
ওঁ, ওঁ এপ্‌ অঁ হ'য়, হ'য়। পুৰ- কাৰণ অঁ-পুৰণি পু প্ৰশ্ন পত্ৰৰ পৰা বহুতে মানে বহুত শিক্ষক কে তাত দিয়ে দেই এ--প্ৰশ্নবোৰ। আৰু শিক্ষকসকলেও সেই কথাটো গু--অঁ
ধৰণবোৰো বুজিব পাৰি ন'? আগৰ কৈ প্ৰশ্নবোৰ চালে।
কলেজত সাংস্কৃতিক অনুষ্ঠান আ--অংশগ্ৰহণ কৰা নে নকৰা তুমি? কৰিছিলা নে? এতিয়া এবাৰো আছাই।
বৰ্তমানটো, এতিয়ালৈকে মইটো কৰা নাই। কাৰণ মই নতুনকে অঁ, মই কলেজৰ জীৱনত হেঁহ ভৰি দিছোেহে, যিহেত টো, কিন্তু মই আগলৈ গান গাব বা খেলা-ধূলাত মই, হঁ-হ--অঁ, চৰি। খেলা -ধূলা হ'লে বাৰু খেলা -ধূলা। মানে হঁ-হ সাংস্কৃতিক অনুষ্ঠান হ'লে মই গান গাবলে বিচাৰিম আৰু লগতে উমম্--বিহু অনুষ্ঠানত টো অংশগ্ৰহণ কৰিম বুলি মই ভাৱো।
অঁ অঁ আচ্ছা আচ্ছা ঠিকেই, ধুনীয়া আ বাঃ খুব ভাল কথা দেই। মই--এহ হোঁ-হ উম আ--মানে কোন খেল ভাল পোৱা তুমি? মানে কোনটো খেল ভাল পোৱা তুমি?
মই ওঁ বেডমিন্টন খেলো আৰু লগতে হো-হ খো খো বুলি এটা গেম আছে। সেইটোও খেলো। খেলটো সেইটোও খেলো আৰু দৌৰো কেতিয়াবা।
অ তুমি দৌৰা।
অঁ দৌৰোঁ।
উম তে। পঢ়া শুনাাৰ লগতে খেল ধেমালিও মানে প্ৰয়োজন দেই আমাৰ। জীৱনটোত সকলোৰে জীৱনত আজি। মানে আজিকালি সামাজিক মাধয়মৰ প্ৰভাৱে বহুত বাঢ়িছে।
অ সেইটয়ে কিন্তু মানে। আহ চোৱা হেৰি কব গলে। মানে পঢ়া শুনাৰ লগতো এক্সট্ৰা কাৰিকুলাৰ এটা থাকিব লাগে ন। আৰু উম। কিন্তু মানে এতিয়া তুমি কলা সামাজিক মাধমৰ প্ৰভাৱো বহুত বাঢ়িছে। কিন্তু ইয়াৰ ভাল আৰু বেয়া দুইটা দিশেতো আছে ন।
উম।
আছে আছে। মানে ভাল দিশতটো হ'ল আমি সহজতে তথ্য পাব পাৰো এইবিলাকেই। আৰু বেয়া দিশটো হল বহুতে সময় অপচয় কৰে।
অ সেইটো হয় বাৰু সেইবাবে তো সামাজিক। মাধমটো সীমিত ভাৱে ব্যৱহাৰ কৰাটো উচিত ন।
উম উ তুমি মানে, ভৱিষ্যত মানে। কি হব বিচাৰা তোমাৰ মতে।
উম এতিয়া যিহেতু। আহ। ম কতল। অ মই যোনটো মানে বিষয়ত মেজৰ লৈছো। অ সেইটোয়ে মই। মোৰ ভৱিষ্যতৰ লক্ষ্য় বুলি মই মানো কিন্তু তাৰপৰি মই এটা।
আহ মানে। চৰকাৰী চাকৰিও, বিচাৰো মানে আজিকালি চৰকাৰী চ। কৰিতনো কোনে নিবিচাৰে, ত' সেইটোয়ে মই চৰকা। চৰকাৰী চাকৰিৰ বাবেও প্ৰস্তুতি ল'ব বিচাৰোঁ।
উম ভাল লক্ষয় দেই, মই উম। মই চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি, মানে ময়ো মানে কেতিয়। ভাবি আছো আৰু কিবা এটা এনেকে।
অ সেইটোৱে মানে চৰকাৰী চাকৰিতটো পালেতো কাক আৰু কি লাগে।
উম, সিকেই। একেবাৰে সঁচা বাৰু। বৈথ তৰ মানে ভয় নকৰি আগুৱ়াই যাব লাগে আৰু মই সেইটো ভাবো।
হা কি কলা?
ব্যৰ্থতাক মানে ভয় নকৰি আগবাঢ়ি যাব লাগে আৰু।
উম সেইটয়ে মানে, আহ ধৰা সফলতা লাভ কৰিবলৈতো আত্মবিশ্বাসো খুব জৰুৰী। আৰু
আৰু যদি তুমি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হোৱা, তেতিয়াহে তুমি তাৰ লাভ লাভ পাবা তোমাৰ যোনটো লক্ষ্য থাকিব।
উম ঠিক কৈছা ঠিক কৈছা প্ৰতিটো অভিজ্ঞতা আমাক নতুন কিবা শিকায় বাৰু। হয় জান ন তোমাককো শিকাইছে মোকো শিকাইছে কিবা নতুন নতুন।
অ শিকাই ধৰা তুমি এতিয়া চোৱা তোমাৰ অ তুমি এতিয়া কলেজীয়া জীৱনত পালা যিহেতু তুমি তোমাৰ কিবা এটা লক্ষ্য ৰাখিটো তুমি আহিছা তু সেই লক্ষ্যটো তুমি পূৰণ কৰিবই লাগিব, অ যাৰ বাবে তুমি অহ ধৈৰ্য্য ধৰিব লাগিব। নিয়মিত অধ্যয়নো কৰিব লাগিব।
হয়।
আৰু তুমি যদি কষ্ট কৰা তেতিয়াহে তাৰ ফল পাবা। লগতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে তুমি এইটো কৰিব পাৰিবা। তুমি কি কৰিব বিচাৰিছা সেইটো তুমি কৰিব পাৰিবা, তেতিয়া তুমি আগবাঢ়িও যাবলৈ সক্ষম হবা নহয় নে?
তুমি গান চান গাই ভাল পোৱা ন?
উম পাওঁ।
এ অলমান অলপ কিবা গাই দিবা নেকি?
এতিয়া ক'ত আৰু। বেলেগ এদিন গাই শুনাম দিয়া।
নাই অলমান অলমান যদি পাৰা অলমান কিবা অলপ এনেই।
নাই নাই বেলেগ এদিন গাম।
হা? হ'ব হ'ব বাৰু একো নাই। অহ ভাল লাগিল দেই তোমাৰ লগত কথা পাতি। মানে মানে মোৰ কলেজৰ দিনলে মনত পৰিল সেইকাৰণে বোলো এনেকে অলপ কথা পাতো মই।
আতচ্ছা, অ তুমিতো কলেজৰ পৰা ওলালা ন?
উম উম উম উম দিয়া দিয়া দিয়া। দিয়া ঠিক আছে তেনেহ'লে ন?
হা?
ঠিক আছে বোলো তেনেহলে।
অহ ঠিক আছে দিয়া তেন্তে।
উম দিয়া দিয়া।